হেল্ল' অঁ
অঁ কি কৰিছে?
এয়া ভাত কেইতা খাই বৈ আজৰি হৈ লৈছো আজি সোনকালে খাই দিছো
আজি সোনকালে খালে আপোনাৰ মানে, দিনত চাগৈ হেৰি হ'ল সেইটো কাৰণে সোনকালে খাই বৈ আজৰি হ'ল ন।
দিনত মানে মন্দিৰ গৈছিলোঁ যে।
হয় হয়।
থানলৈ গৈছিলোঁ, তাৰপিছত তাপা তাত ত খিচিৰি খালো খিচিৰি খাই লৈ পেলাই খিচিৰি খালোতে এনেও ভোক নমৰেই বাৰু। হলও মানে অ' খালো খাই লৈ পেলাই এতিয়া, আহিলো কাম-বন কৰি ঘৰত ভাতকেইটা সোনকালে খাই দিওঁ আৰু। খাই বৈ আজৰি হৈ শুই যোৱাই ভাল, ৰাতিও কালি মই ভালদৰে শুৱা নাই। ৰাতিপুৱা সোনকালে যাব লাগিব বুলি মই ইবাৰ অ' ভাবিছো কেইটা কেইটা বাজি সিবাৰ কেইটা বাজিছে? সেইটো বুলি চা কে, এ উঠো, শুৱাটো ভাল নহ'লে। এতিয়া মানে আজি নিশ্চিন্ত মনে শুব পাৰিম আৰু।
ভালেই কৰিছে, সোনকালে খাই বৈ এনেও মানুহে আচলতে ভাত ভাত-পানীবিলাক সোনকালেই খাব লাগে, আমাৰহে দেৰি হৈ থাকে দেৰিকৈ খালে আচলতে বেয়াহে।
তাকে আমাৰতো দেৰিয়ে হয় আজি জিহে সোনকাল হৈছে বুলি ক'ব পাৰি, দহটা-পোন্ধৰ নে বিছ হৈছে, আমাৰতো দেৰিয়ে হয়।
দেৰি হয় সেইটোৱে, সেইটোৱে সেইটোৱে। দেৰিয়ে হয় গৈ আমাৰো তেনেকুৱা। আপোনাৰ মানে ভাত খাওঁতে খাওঁতে বহুত দেৰিয়ে হৈ যায়গৈ, কিন্তু আচলতে মানুহে অলপ সোনকালেই ভাত পানী বিলাক খাই বৈ আজৰি হ'ব লাগে।
উম।
তেতিয়া মানে আপোনাৰ অকণ ঔ, ভাই পাৰি অকমান জিৰাবও পাৰি তেনেকুৱা ধৰণৰ হয় আমাৰ মানে বহুত দেৰি হৈ যায়গৈ। খাওন্তে, খাওন্তে গৈ সেইটোৱেই।
আমাৰ-আমাৰ মানুহজনে সোনকালে খাই বাৰু! আমি দেৰিকৈ খাওঁ কিন্তু আজি চবেই একেলগে খাইছো আৰু।
হয় হয় আজি কি বনালে পিছে।
আজি দালি বনালো পটল, আলু ভাজিলো।
হয়।
ভাজিলো আৰু তেনেকে বনালো আৰু নাই বনোৱা একো আজি সোমবাৰে যে তাকো আমি নাখাও মাছ-মাংস।
আমাৰও নাই বাৰু মাছ মাংস একো নাই বাৰু আজি।
উম।
আপোনাৰ ময়ো সেই কুন্দুলি, আলু ভাজিলোঁ তা পা আপোনাৰ দালি বনালো আৰু ভাত বনালো। দালিতে কঁঠাল গুটি দিছো আৰু সেইয়া।
অহ। আমাৰ সোমবাৰে বৃহস্পতিবাৰে আমাৰ নাখাওঁ।
নাখায় ন সোমবাৰে পিছে আমাৰো ঘৰত নোখোৱা হয় বোলে মঙলবাৰে বৃহস্পতিবাৰে।
উম।
তেনেকে নাখাওঁ বাৰু আমিও।
এতিয়া খালে নাই নাই আপোনালোকে ভাত?
নাই, নাই, নাই আমাৰ খোৱা হোৱা নাই বাৰু ভাত হৈছে তাৰপাছত আপোনাৰ মানে খোৱা নহ'লে এই বাহিৰতে বহি আছে গোটেইখিনি, আমিও বহি আছিলোঁ। তাৰপৰা আপোনাৰ এনেকৈ কণটে ভিতৰলৈ আহিলোঁ এতিয়া খাম আৰু লাহে ধীৰে।
উম, এ ফুৰিবলৈ, ক'বলৈ নাযায় ক'তো?
ফুৰিবলৈ যাম বুলি ভাবিছোঁ, আপোনাৰ অহা মাহৰ জুলাই মাহত মানে, অ', ফুৰিব যাম বুলি ভাবিছোঁ আপোনাৰ শ্বিলঙৰ ফালে যাম বুলি ভাবিছোঁ।
আহ। ভালেই তেনে, আমাৰো যোৱা কথা কৈছে।
আপোনালোক যাব ন'?
আমাৰ ভাইটিয়ে কৈছিলে যোৱাৰ কথা। সিদিনাখন কৈছিলে মানে। ফোন কৰিছিলে সি কৈছে বা শ্বিলঙৰ ফালে যা যদি ওলাবি। তৰছত মই কৈছো চাই লওঁ আমাকো ভন্টিজনীও আছে যে ভন্টি ল'ৰাটো এক্সজাম হৈ আছে। তাৰো এক্জাম শেষ শেষ হলে যাম একেলগে কৈছে হ'ব তেনে দে গৰম বন্ধতে যাম। তেনে কৈছে আমাৰতো বাৰু গৰম বন্ধ ঠাণ্ডা বন্ধ নাই বাৰু আমাৰ স্কুল স্কুল নাই কাৰোৰে। উম, উম, কোনবাই লগ ধৰিলে আমি যাব পাৰোঁ আৰু।
সেইটোয়ে সেইটোয়ে একো নাহাই তেনেহলে আপোনালোকো যদি যায় আমিও যদি যাওঁ একেলগতে যাব পাৰোঁ, গোটেই ট্ৰিপটো একেলগতে ওলাব পাৰোঁ।
অ গাড়ী এখন লব লাগিব আৰু উম, কি কৈছে গাড়ীও আছে তাই চিনাকি গাড়ীও আছে তাই গাড়ীখনো গাড়ীখনো ল'ৰাটো চিন্তা নাই। কাৰণ ড্ৰাইভৰ এটা লাগিব ভাল ড্ৰাইভাৰটোৱে যেন ভালদৰে চলাব পাৰে।
হয়, হয়, হয়, হয়, সেইটোৱেই।
পতক কতে যে সেই মানুহ ল'ব নোৱাৰি।
নোৱাৰি সেইটোৱে ভালদৰে চাই ল'ব লাগিব আৰু
উম,
আপুনি সুধি ল'ব। যদি হয় আপোনাৰ মানে গোটেইখিনি একেলগতে গুচি যাব পাৰি তেনেকৈ মিলি পেলাই। কাৰণ আকৌ আমি, তো আময়ও ভাবিছোঁ শ্বিলঙে যাওঁ তাৰপৰা আপোনাৰ চেৰাপুঞ্জী এনেকৈ চাই আহিম বুলি ভাবিছিলোঁ আৰু
উম,
এতিয়া ধৰক আপোনালোকে যিহেতুকে যাম বুলি ভাবিছে, একেলগতে আমাৰ একেলগতে গোটেইখিনি গুছি যোৱাই ভাল হ'ব।
উম, একেলগে গ'লে ভালোঁ লাগিব, থাকিবলৈকো ভাল লাগিব, ঘুৰিবলৈ মানে অকন ভাল লাগিব লগ হ'লে ন।
সেইটোৱে সেইটোৱে গোটেইখিনি একেলগতে মিলি গ'লে মানে ভালোঁ লাগে, আপোনাৰ অকলে অকলে যোৱাত এই ধৰ এনেকৈ ভালোঁ লাগে মিলি জুলি গোটেইখিনি গ'লে।
উম।
আৰু এনেই বাকী এনে কৰবালৈ গৈছে নেকি এনে তালৈকে যাম বুলি ভাবিছে।
বাকী এতিয়া যোৱাতো মানে কলৈকো হোৱা নাই এতিয়া বহুত, বহুত দিনেই হ'ল ফুৰিবলৈ যোৱা নাই কতো। যোৱা বছৰে যোৱা গুৱাহাটীলৈ গৈছিলোঁ যে যোৱা বছৰে তেতিয়াই যোৱা। এনেইতো চালোঁ গুৱাহাটী বাৰু দুবাৰ গলোঁ, দুবাৰ গৈ কামাখ্যা চালোঁ।
হয়।
চালোগৈ, তাৰপিছত যোৰহাটৰ ফালে গৈছিলোঁ এবাৰ চাবলৈ হেৰি। অ একেই শিৱসাগৰৰ ফালে। শিৱদল অ ৰংঘৰ কাৰেংঘৰ এনেকে এইখিনি চালো। এতিয়া যোৱা আজি বহুত বছৰে হ'ল। তালে যোৱা, এয়া চাগৰ জেগাও চেঞ্জ কৰিলে এতিয়া।
এতিয়া, আমিও বাৰু যোৱা হৈছে বাৰু, শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ এইবিলাক চাই অহাঁ হৈছে বাৰু।
উম।
মাজতে আপোনাৰ গ'লো ইয়াত আপোনাৰ হেৰি শ্বহীদ বেদী গ'লো আপোনাৰ গুৱাহাটীত। শ্বহীদ বেদি গ'লো, তাৰপৰা আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰ্কখন নতুনকে যে খুলিছে।
উম, নাই যোৱা মই, মই খালি জুবিন ক্ষেত্ৰহে চাই আহিছোঁ আৰু।
জুবিন ক্ষেত্ৰ তাৰপাছত আপোনাৰ এই হেৰি গ'লোঁ শ্বহীদ বেদী আপোনাৰ গ'লোঁ তাৰপাছত আপোনাৰ ব্ৰহ্মপুত্ৰ পাৰ্কখন নতুনকৈ খোলা তাৰপিছত আপোনাৰ আমি মানে দুদিনৰ কাৰণে গৈছিলোঁ তাৰপাছত আপোনাৰ হেৰি তাৰকাগৃহ আৰু যোনটো এতিয়া বিমান বন্দৰ বনাই মানে এতিয়া হৈ গ'ল আৰু তাৰপিছত সেই বিমান বন্দৰতো আমি সেয়া চালো মানে গোটেইখিনি একে এয়াৰপৰ্টটো আৰু গোটেইখিনি মানে চাই কৰি আহিলোঁ আৰু নতুন এয়াৰপটটো।
আপোনালোক কোন কোন গৈছিলে?
আমাৰ মানে আমাৰ বেছি নহয়। ল'ৰা-ছোৱালী মানে গোটেইখিনি মিলি পেলাই আমাৰ হেৰি দশটা মান হ'ব। আমাৰ মানে মানুহ জন গৈছিলে, বন্ধু দুজন গৈছিলে আৰু মানে সিহঁতৰ ফেমিলিটো আমাৰ ফেমিলি আৰু তেনেকে মানে। গ'লোঁ সৰু গাড়ী লৈয়ে গৈছিলোঁ বাৰু।
উম।
তেনেকৈ গৈ পেলাই আপোনাৰ দুদিন থকা হ'ল ভাল লাগিলে বাৰু গৈ সেইখিনি চাইও আপোনাৰ।
তাতে ৰুম লৈ আছা আৰু?
ৰুম লৈ আছিলোঁ। তাৰপৰা আপোনাৰ আকৌ ধৰক এই জুবিন ক্ষেত্ৰও চালোঁ।
উম।
গুৱাহাটী গ'লে বুলি ক'লে আপোনাৰ জুবিন ক্ষেত্ৰতো না
সেইটোতো চাবই লাগিব, সেইটো নাচালে আৰু নাচ সেইটো নাচালে মানে একো ডাঙৰ কাম নাই কৰা যেনহে লাগিব।
লাগিব সেইটোৱে সেইটোৱে মানে। কিবা ভাল নালাগে এতিয়া মানে আগৰ কথাটো বেলেগ আছিলে এতিয়া যেতিয়াৰ পৰা মানে তেনেকুৱা তেনেকুৱা হ'ল এতিয়াও বেলেগ সেইটোৱে। এনেই আপোনালোকে পাৰিলে এনেই শ্বহীদ বেদী এনেকে চাব যাব পাৰে মানে শ্বহীদ বেদী টো বহু ধুনীয়া হৈছে লগতে পাৰ্কখনোতো বহুত আৰু গ্লাছৰ যোনটো চাইনাত যে আছে গ্লাছৰ দলং খন মানে
উম।
এই গ্লাছৰ দলঙত খোজকাাঢ়িবলৈ গ্লাছৰ মানে একেবাৰে মূৰত আপোনাৰ গ্লাছৰ দলং আছে সেইখিনি মানে বনাই দিছে আৰু।
উম।
গ্লাছৰ মানে দলংখন আৰু সেইখিনি মানে ভাল লাগে গৈ পেলাই চাই পেলাই।
উম তাত যেতিয়া ৰুম যে লৈছে ৰুমত চাগৈ কিমান মান লয় ভাড়া তেনেকে?
আমাৰ মানে ইমান দামি লোৱা নাই আৰু আপোনাৰ হেৰি আমাৰ দুটা লোৱা হৈছিলে দুটা লোৱা হওঁতে আপোনাৰ হেৰি দুই হাজাৰকে ল'লে নেকি।
ভাল নে তাৰ হেৰি বিলাক।
ভালে ভালে। আমি মানে খোৱা বোৱা তাতে হেৰি কেণ্টিন আছে সেই কেণ্টিনতে খোৱা হৈছে। খাই পেলাই আপোনাৰ বাকী শোৱাটোহে ৰুমত কৰা হৈছে। এনে আপোনাৰ খোৱা-বোৱা বাহিৰত কৰি আহিছোঁ হয় এনেই আপোনাৰ তাৰপৰা আমি অৰ্ডাৰ, পোৱা নাই আৰু এনেই যদি আপোনাৰ দামী মানে কি আৰু এ চি চে চি চব আমি যিহেতুকে অলপ, ঠাণ্ডাতে গৈছোঁ তেতিয়া আপোনাৰ এ চি চে চি লোৱা নাছিলোঁ আৰু এনেই চিম্পুল ৰুম হে আছিলে যদি আপোনাৰ এচি চেচি ল থকা ৰুম হতেন বেছি পইচা,
বেছি পইচা ল'ব আকৌ খোৱা বোৱাটো তাৰপৰা কৰিলে আৰু বেছি পইচা ল'ব।
বেছি ল'ব, সেইটো কাৰণে আপোনাৰ যেনিবা আমাৰ অলপ কমতে হৈ গৈছে আৰু। মানে এই আমাৰ বন্ধু, দুজনৰ চিনাকি আছিলে সেই তেনেকে মানে আগতে গৈ থাকে যে তেওঁ মানে ডাইভাৰে কৰে।
উম
হেইটো কাৰণে মানে তেওঁলোকে আগতে গৈ। তেনেকৈ মানুহ থকা এইবিলাক মানে চিনাকি আছে সেই তেনেকৈ গৈ পেলাই তাত মানে বুকিং কৰিছিলে আৰু
অ
আকৌ যোৱা বছৰ কামাখ্যাতো গৈছিলোঁ, মানে অম্বুবাচী মেলাত এইবাৰতো যাব নোৱাৰিলোঁ বাৰু। ৰো
উম। মই বাৰু অম্ববাচী মেলাত বাৰু আজিলৈকে যোৱা নাই বাৰু এনেই গৈছো বাৰু কামাখ্যা দুবাৰেই গলো
হয়, এই আপোনাৰ ভিৰত সোমাবই নোৱাৰে আমি টো বহুত দূৰলৈ আমি ভিতৰলৈ সোমাবগৈ নোৱাৰিলোঁ, ইমানেই ভিৰৰ মানে মানুহৰ মানে। আপোনাৰ মানে পৰাইহে পাৰিব বহুত তাত বহুত ভিৰ হয় তেনেকে মানে ইমান মানুহৰ ভিৰত আপোনাৰ ভয় লাগে তেনেকে সোমাবলৈ মানে
দেখিছো আমাৰ লৰা ভতিজা ল'ৰাটো গৈছিলে যে সি দেখাইছে ইমান মানুহ পোৱালি সৰু সৰু পোৱালি নিছে সৰু সৰু পোৱালি একদম তাত বহি বাগৰি আছে মানুহৰ ভিৰত খোজ কাঢ়িব নোৱাৰি কিমান হেঁচা ঠেলা বাপৰে মোৰৰ দেখিয়ে ভয় লাগিছে।
সেইটোয়ে, সেইটোৱে আপোনাৰ দেখিলেই ভয় লাগে মানে ইমানেই মানুহ দুনোহ বা তাত আপোনাৰ অম্বুবাচী মেলালৈ মানে গ'লে বহুত কষ্ট হয় আচলতেও মানুহৰ
এই পৰাপক্ষত এনেকে আহ কামাখ্যা চাবলৈ হ'লে এনেই যাব লাগে। এনেকুৱা সময়ত যাবল দিগদাৰ। হয় নে মানে কি মানুহখিনি কষ্ট হোৱাতকৈ গৈ পেলাই কষ্ট খোৱাতকৈ ভালদৰে গ'লে নৰ্মেল মগজত গ'লে চাই গৈ ধুনীয়াকৈ আহিব পাৰি হয়, নহয়। এইবিলাক এই এইটোত গ'লে ছাপ। কবও নোৱাৰি কৰিবও নোৱাৰি মানুহৰ হেঁচা ঠেলা খুন্দা খুন্দলি এইবিলাক খোৱাতকৈ এনেই যোৱা ভাল
হয়, হয়। এনেই চোৱগৈ, এনেই যাব লাগে, এনেই গ'লেই ভাল আপোনাৰ। কাৰণ আপোনাৰ মানে এনেই এনেই গ'লেও আপোনাৰাকে মা কামাখ্যা মানে মেইন মানে হেৰিত সোমাবলৈ গ'লেতো বহুত লাই লাইন লাগিব লাগে
লাইন মানে মা চাৰে তিনটা নে চাৰিটা বজাৰ পৰা লাইন ধৰে এইবিলাক
লাইন ধৰে আপোনাৰ আকৌ ভি আৰ পিত যাবলৈ হ'লে আকৌ টিকেট কাট টি হেৰি কৰিব লাগে এইবিলাক মানে ঢেৰ সমস্যা আৰু
উম দুবাৰে গলো এবাৰো আমি মেইন জেগাত যাবলৈ নোৱাৰিলেও।
নোৱাৰে গৈ পতকতে আপোনাৰ চাবলৈ মানে যাবলৈ বহুত কষ্ট। কৰিব লাগিব আপোনাৰ বহুত লাইন ধৰি গ'ল। বা আমি মানে ইয়াৰ পা ৰাতিয়ে যাব লাগিব।
ৰাতি গৈহে লাইন ধৰি পেলাই তাত চাব পাৰি। চাবলেতো মন থাকে বাৰত। আৰু মেইন জেগালৈ যাবলৈ মন থাকে। কিন্তু এবাৰতো প্ৰথমবাৰ আমি যেতিয়া গৈছো গুৱাহাটীত আমাৰ মাহীহঁতৰ ঘৰ আছে। মাহীঁতৰ ঘৰত থাকি পেলাই চাবলৈ গৈও আমি যেতিয়া গৈছো তেতিয়া মানুহে কৈছে আমি ৰাতিপুৱা চাইত তিনটা পা লাইন ধৰিছো। তিনটা পা লাইন ধৰিও আমি চাবলৈ চাবলৈ এয়া সোমাবলৈ ৰখি আছো। আৰু আপোনালোকে ক'ত পাব ল চাবলৈ চাব নোৱাৰিলো গুচি আহিলো। পিছৰবাৰ যাওটো আক আমি তেনেকেইে চাবলৈ পোৱা নাই গৈছো আৰু তেনেকে গা পা ধুই তাতে এনেই বাহিৰতে চাকি তাকি জ্বলাই গুচি আহিছো তাতো যাবলৈ যাবলৈ না নোৱাৰি। কিমান মানুহ সদ দেহলি মানুহ।
দেইলি ইয়াৰ পৰা নোৱাৰিগৈ বহুত মানুহ। সেইটো কাৰণে ঠিকে আছে বাৰু। একো নাই আমি বাৰু যদি শ্বিলংটো যোৱা হয়। আপুনি ফোন এটা কৰিব বা মই। হ'লেও ফোন এটা কৰিম দিয়ক ন।
অ ফোন কৰিলেই হ'ল ফোন কৰি আমি কথাটো দুইজনীৰ ভিতৰত ডিচকাছ কৰি ললে আমি যোৱাটো কেতিয়া হয় কি কথা।
হয় হয় ঠিক আছে বাৰু তেনে ঠিক আছে বাৰু দিয়ক ন
উম উম